হেল্ল' শুনি আছা? অ', অ', এনেই বহি আছো আৰু বাহিৰত।
ভাত খালা?
অ', ভাত খালো বাৰু, তাৰ পৰা তুমি?
খালো খালো।
তাৰপৰা ঘৰত সকলোৱে খালেনে?
খালে খালে।
অ'। থিকেই বাৰু সকলোৱে, তাৰপা তোমালোকৰ? অ'। অ', গৈছিলো। তাৰ পৰা কিবা আজি কথা এটা হ'ল নহয়।
কি কথা?
এ আমি মানে মানে কলেজৰ পৰা ওলাই আহি আছিল হা। তাৰ পিছত মানে এই মানে লগৰ এটাৰ কাৰণে ৰখি দি আছিলো। সি অহা নাই মানে। তাৰ পিছত আৰু গম আমি মানে আমি মানে গম চম নেপাওঁ। যে পুলিচ এটা ৰখি আছে। ইপিনে মানে ল'ৰা দুটা মানে ড্ৰাগচ মানে ড্ৰাগচ ড্ৰাগচ মানে খাই আহি আছিলে স্কুটি স্কুটিত আহি আছিলে। তেতিয়া মানে পুলিচটোৱে ধৰিলে নহয় এনেকুৱা মই ফাৰ্ষ্ট টাইম মানে এনেকুৱা এনেকুৱা মানে এনেকুৱা দেখিছো মানে দেই। কেনেকুৱা ধৰিছে পুৰা চিভিল ড্ৰেছত আছে আৰু পুৰা। গ্ৰেটৰ মুখতেই।
আৰেহ!
এই বানেদা এই পুলিচ এই কিবা যিদিনা স্কুটি লৈ আহিছে তাৰ পৰা ধৰিলে ড্ৰাগচ ক'ত আছে সুধিলে। পুৰা মানে পুৰা ড্ৰাগচত নিছাত সতম উপায় নাই মানে বাইক যেনে তেনে চলাইছে। তাৰপা ড্ৰাগচটো বিচাৰি পোৱা নাই। তাৰপা হাত মোজাৰ ভিতৰত চালে অ' তাত ড্ৰাগচ চলাইছে মানে।
বাপৰে বাপ!
আৰু কিমান যে আছে সেই পিনে ড্ৰাগচ বাপ ৰে কিমান মানে খোৱা মানুহ আছে কি ক'বা।
কি ক'বা আৰু আজি আজিকালি এইবিলাক পুৰা ড্ৰাগচ চ্ৰাগচ খোৱা বিক্ৰী কৰা পুৰা বাঢ়ি গৈছে না।
উম, এই নৱপ্ৰজন্মতো যে আমিও বা নৱপ্ৰজন্ম হ'লেও মানে কিছুমান এনেকুৱা সাতৰা ওলাইছে না ল'ৰা ছোৱালী মানে।
আজিকালি ড্ৰাগচ ড্ৰাগচ চাপ্লাই কেনেকা হৈ আছে।
হম।
আৰু আজিকালি সৰু সৰু ল'ৰাবিলাক পুৰা মানে ড্ৰাগ চাগ খাই পিনি ধ্বংস হৈ গৈছে পোৰা।
একেবাৰে ক'ব নোৱাৰে মানে এনেকুৱা ধ্বংস হৈ গৈছে ন দাগচ খায়। সৰু সৰু ল'ৰা বিলাকো খাই মানে, মানে কি কবা আৰু আৰু এই আচলতে এই ড্ৰাগছ বেপাৰী সেইবোৰকে মুঠতে সিহঁতক বিচাৰি বিচাৰি ধৰিব লাগিব।
এতিয়া অৰুণাচলৰ এটা ঘটনা হৈছিলে নহয়।
অহ'
এইেই ড্ৰাগছ যেন
কি কোৱাচোন।
যেনে কিবা। মানে অৰুণাচলৰ যোনটো মানে এটা কিবা চাইড এটা আছিলে যেন মানে এটা মানে গোট বা দলে এটা আছিলে যেন।
অহ'
মানে এনেকা চেচাত নে ক'ত এনেকা মানে ধৰিছিলে মানে দেই
অহ'
ড্ৰাগচ মাফিয়া দাগ
উম, উম।
ত মানে তাক মানে এনেকা মানে কিবা গুলি মাৰি দিছিলে নে কি কৈছিলে বোলে, তাৰ পিছত বোলে তাৰপিছত মানে তাক মানে অসমৰ মানে আৰক্ষীয়ে ধৰিলে মানে
অহ'
কিবা যোনটো মানে কিবা গূলি মাৰিছিলে, ড্ৰাগ মাফিয়টো নহয় মানে
অহ'
তাৰপিছত মানে তাক পোৰা জেলত দিছে কিবা কিবি কোবালে ঠিকছে মানে আজিকালি মানে আৰক্ষীও মানে এইবিলাক লগত মিলি থাক গ'ম পাইছা নে ড্ৰাগছ মাফিয়া বিলাক লগত।
উম।
আজিকালি মানে দিনবিলাক একদম ভাল হয় লগা নাই।
এতিয়া মানে এই ড্ৰাগচ এতিয়া মানে ড্ৰাগচ যোনবিলাক এইবিলাক ব্যৱসায় কৰে, সেইবোৰৰ লগত পুলিচৰ লিংক থাকে। তুমি যেন কৈছিলা, সেইটো মই কাহিনীটো শুনিছিলোঁ, মই এতিয়া মনত পৰিছে, এই মানে এই যে কিবা সিহঁতে মানে সিহঁতে টেকনিক এতে মানে এটা টেকনিক খেলিছিলে বোলে, এই ড্ৰাগ বেপাৰী কেইটা অ' ড্ৰাগচ বেপাৰীকেইটাই সিহঁতে মানে এই ঠেচা খাই সেই মানে সিহঁতে মানে ৰুমত তাক লৈ গৈছিলে মানে এনেকে খেদি খেদি তাৰ পিছে পিছে তাৰ পৰা বোলে এনেকে ড্ৰাগচ এনেকে মানে যোনটো ড্ৰাগচ মানে অৰুণাচলৰ মানুহতো ড্ৰাগছ ধৰা মানুহতো সি মানে চলাই পালে অ' আছাম চাইদত চলাই পালে আহ সি তাৰ পিছত আন চাইদে পাৰৰ্মিচন নাছিলে বোলে সেইকাৰণে মানে সেই সেইটো টেঙনি লগাই পিনে মানে তাৰপিছত পুলিচক ফোন কৰি দিলে, সেই যোনকেইটা ড্ৰাগছ খাই আছিলে, সেইকেইটাই তাৰপিছত এই ড্ৰাগছ ধৰাটোক ধৰিলে বেচেৰা। তাৰ পিছত এনেকুৱা কোবাইছে বোলে পোৰা এনেকে পোৰা নিজৰ তেনেকুৱা দেখুৱাই আছে ইমান খুৱাইছে, মোৰ মতে এইবিলাক সিহঁতক টেকনিক হয়, এই পুলিচ আৰক্ষী আৰু এইবিলাক কিছুমান এনেকে মানে হাত থাকে সিহঁতৰ এইবিলাক মানে সেই মানে ড্ৰাগছ মাফিয়াটো সিহঁতক খতম মানে বা ধৰিলেহে সিহঁতক কেইমান দিনক মানি মানে অ' ড্ৰাগছ মামি আনো যোনটোৱে ড্ৰাগছ ধৰে, তাক ধৰিলেহে মানে সিহঁতে কেইদিনমান মানে ডাগৰ ব্যৱহাৰ পোৰা কৰিব পাৰিব, সেইকাৰণে মানে সিহঁতে এইবিলাক
উম, হয়, হয়। আজিকালি এইবিলাক চৰকাৰ তৰকাৰ মানে এইবিলাক চব আজিকালি এইবিলাক মানে ড্ৰাগছ মাফিয়া লগে মিলি থাকে। গম পাইছেনে?
হয় হয়।
এম এল এ, চেম এল এ।
হয়।
ইহতে মানে এই ড্ৰাগছ খালে কি কি হয় ইহঁতে গম পোৱা নাই, মানে কি ক'বা এতিয়া তুমি দেখিছা আমাৰ নে স্কুলৰ পিনে ড্ৰাগছ খোৱা কান কিমান মগজু ক্ষতি হয়, মানে সিহঁতে ধৰা একো কাম ধৰা কৰিব নোৱাৰে। ম শুই থাকে, ড্ৰাগছ নিচা লাগি থাকে ধৰা এনেকুৱা মানে।
মানে আজিকালি মানে কি হৈছে মানে ল'ৰা ছোৱালবিলাক মানে পুৰা ড্ৰাগ চাগ পাগল টাইপৰ হৈ গৈয়ে মানে।
উ, উম।
মাক বাপেক মানে পূৰা মানে ডিমাণ্ড কৰে, পইচা দিয়ে। পিটে মানে অ'ভঙালী গৈ আৰু মানে পুৰা ট্ৰাগ চাগ মানে পুৰা বাইক অভঙালী চলাই, গাড়ী অভঙালী চলায়। মানে এক্সিডেণ্ট কৰাই ফুৰে মানে এইবিলাক।
উম, উম। মানে আৰু, আৰু এটা তুমি কথা জানানে?
কি?
কিবা এই মানে আমি মানে কিতাপত পাই আহিছিলোঁ দে, এই ড্ৰাগছ খালে বোলে এনেকুৱা এটা বেমাৰ হয় মানে এই যিহেতু মানে, এই সিহঁতে বেজি লয় যে ডাগছ বেজি লয়, সেই বেজিটো মানে বেলেগো সিও ল'ব, তাকো দিয়ে সেইবিলাক মানে বেজি লওঁতে মানে এইটো এটা মানে বেমাৰ এটা হয় মানে, সেইটোক নাম হৈছে এইচ আই ভি বুলি বেমাৰ। সেই বেমাৰটো এনেকুৱা খাতৰা বেমাৰ বোলে তাৰ বোলে এতিয়াও চিকিৎসা মানে বস্তুতো ঠিক কৰিব পৰা সেইটো বস্তু টো মানে সেই মানে ৰোগটো, সেই চাইডে ৰোগ টো মানে চিকিৎসা, এই ড্ৰাগ বা এনেকে লোৱাৰ ফলত হয় মানে। সেই ৰোগটো বোলে চিকিৎসা কৰিব পৰা মানে এতিয়াও মানে এ উদ্ভৱ হোৱা নাই বোলে, ডক্তৰেও ইমান ভালকে নোৱাৰে বোলে। সেই মানে এই এইচ আই ভিটো হোৱাৰ ফলত বোলে মানুহটো বোলে একদম মানে লাহে লাহে মানে চিনানী গা এইবিলাক নাইকিয়া হ'বলৈ ধৰে বোলে। লাষ্টত এনেকুৱা হৈ হৈ মৰি যায়। সিহঁতক মানে এইিলাক কথা, এইবিলাক কৈ পিনি সজাগতা কৰা লগা আছে আচলতে।
স্কুল স্কুল কিবা কলেজ বা এইবিলাকৰ মানে শিক্ষা মানে সিহঁতৰ মানে এইবিলাক মানে সজাগতা কৰিব লাগে।
স্কুল কলেজ, মহাবিদ্যালয়বিলাকত এই ড্ৰাগছ খালে কি কি হয়, এইবিলাক হেৰি কৰিব লাগে।
আৰু মানে চৰকাৰে মানে এইবিলাক মানে নে চৰকাৰে মানে এইবিলাক মানে ড্ৰাগছ বিক্ৰী কৰা বা এইবিলাক ড্ৰাগছ কিবা কিনা এইবিলাকৰ ওপৰত মানে কঠোৰ নজৰ ৰাখিব লাগে।
উম, উম।
আৰু মানে এইবিলাক মানে পুৰা বেন কৰাবই লাগেনে এইবিলাক, আজিকালি
উম।
নৱপ্ৰজন্মবিলাক মানে কুপ্ৰভাৱ পৰিছে বহুত।
মানে এ, কিবা ড্ৰাগছৰ আমি ই ড্ৰাগছৰ কিছুমান উপকাৰিতা আছে বুলি তুমি গম পোৱা নে?
উম।
অ'! সেই, ড্ৰাগছ মানে, আমি এই অপকাৰিতাটো, এই, উপকাৰিতাটো ল'বলৈ চাব লাগে।
গম পাইছা?
উম, উম।
ডাগছ মানে, বস্তুটো ভাল হয়। মানে, কিছুমান ঔষধ কিছুমান মানে, ঔষধ টাইপৰ কাম কৰে। মানে, ৰোগীক ভাল কৰিবলৈ। গম পাইছা? আৰু ভালে, আঁ মানে, মানে মানে, বিষ বা এনেকে, জ্বৰ কমাই বুলি শুনিছোঁ, কথাটো। ডক্তৰে কোৱা বুলি। মানে এইবিলাক, এইবিলাক বস্তু কিন্তু, হ'লেও- হ'লেও, মানে। নিজে লোৱাটো ভাল নহয়। ডাক্তৰ পৰামৰ্শতে, এইবিলাক বস্তু ল'ব, লাগে। কিছুমান ধৰা, গুৰুত্বপূৰ্ণ ধৰা, কিছুমান এইটো ধৰা, এই মানে, কিছুমান মানে, গুৰুত্বপূৰ্ণ মানে, ভাল-ভাল মানে, সেইবোৰ মানে, ৰোগৰ চিকিৎসা কৰিব পাৰি মানে, ড্ৰাগছ সকলক।
অ'! শুনি আছোঁ। এইটো, আৰু তুমি, এইটো বেয়া প্ৰভাৱতো, গম পাইছা নাই? এনেকুৱা যে ড্ৰাগছ ড্ৰাগছ খালে যে, মাইণ্ডটো বেয়া হৈ যায়। মানে, ম মগজু মানে, স্নায়ু-স্নায়ু কোষবিলাক ধ্বংস হৈ যায়। আৰু মানে, এইবিলাক যেন, হাৰ্ট- লিভাৰ, লাঞ্চ এইবিলাক মানে, বহুত বেয়া হৈ যায়! অকল লাঞ্চ বোলে নহয় মানে, আজিকালি যেনে- বিড়ি, চিগাৰেট।
হয়!
মদ, এইবিলাক আজি, আজিকালি মানে, এইবিলাক খোৱাৰ ফলত মানে, বহুতো এনেকে বেমাৰ-চেমাৰ হৈছে। আৰু ড্ৰাগছ খোৱাৰ পিছত মানে, মানুহ বিলাক মানে, কিবা হৈ যায়, মানে। পাগল টাইপৰ হৈ যায়, সেইটোৱে মানে। আৰু মানে, যি টি কাম কৰিবলৈ লয়, মানে।
হয়, হয়! মানে, যি টি। সিহঁতে, সিহঁতে যদি ডাগছ নাপায়, বোলে ড্ৰাগছ নাপালে মানে, সিহঁতে মানে, নিজৰ মোবাইল ফোন ধৰা, নিজৰ মানে, যি কোনো যদি খাব নোপায়, সেই ড্ৰাগছ বস্তু, ইমানেই খাতৰা বস্তু! মানে, যদি ড্ৰাগছ খাব নাপায়। মানে, যি টি কৰিবলৈ বিচাৰে, মানে। যি টি বেচিবলৈ বিচাৰে, যদি একো নাপায়, চুৰ কৰিব বোলে। সেইবিলাক কৰি মানে, এহঁতে ড্ৰাগছ ল'বলৈ খোজে মানে।
এইটো, ড্ৰাগছ খোৱাটো, এটা অপৰাধ হে গম পাইছা নাই?
হয়, হয়।
সেইটো মানে,
ড্ৰগছটো হয়! ড্ৰাগছ বস্তুটো মানে, আচলতে এই, এটা সংগঠন বনাব লাগে। এই ড্ৰাগছ বস্তুটো মানে, বন্ধ কৰিব লাগে। এটা গোট বনাব লাগে। মোৰ হিচাপত, যিয়ে মানে, ড্ৰাগছ মানে, এই ড্ৰাগছ অনা-নিয়া ব্যৱসায় কাৰ্যটো বন্ধ কৰিব লাগে। আৰু এই, দ্ৰাগছ খোৱাখিনিক এফালৰ পৰা ধৰি, মানে আৰক্ষীক চমজাই দিব লাগে। আৰু সিহঁতক, আৰক্ষীক পূৰা ভালদৰে, চমজাই দিব লাগে। কঠোৰ শাস্তি দিব লাগে। এই ড্ৰাগছ খোৱা কেইটাক বা ড্ৰাগছ ব্যৱহাৰ কৰা, কেইটাক।
উম! হয়।
ভাবিছোঁ! অ'! অ'! তাকে, কওঁ বুলি।
হ'ব, হ'ব, ৰাখিছোঁ।